হেল্ল' অ। মই এনেই ভাত খাই উঠিছোঁ তুমি।
অ মই এনেই, মোবাইল চাই আছিলোঁ,
আচ্ছা আচ্ছা ফোন চাইছিলা ভাত খোৱা হ'ল?
ভাত খালো, খালো তুমি খালা।
মই মইও খালো বা কি খবৰ খাতি মোৰো ঠিকে আছে আৰু একেদিন উম আমাৰতো আজি মাংস বনিছিলে। মায়ে বনাইছিলে।
অ, আমাৰো মাংসই বাৰু
আচ্ছা ঠিকেই আছে ব্ৰইলাৰ ন?
উম ব্ৰইলাৰে, ব্ৰইলাৰটো বেছি নাখাওৱে মাজে মাজে হ ব্ৰইলাৰটো মানে, হেল্থৰ কাৰণে ভাল নহয়।
অ মানে ব্ৰইলাৰ টো ব্ৰইলাৰকু ভাল তোমাৰ লোকেল মুৰ্গীটো
অ লোকেল মুৰ্গী ভাল ছাগলী। ভাল।
সেইটোয়ে মানে এইবিলাক ব্ৰইলাৰটো বেছি খাব নালাগে মানে।
অ সেইটোৱেই কিছুমানে আকৌ অ অ আকৌ জিম ইউজাৰ বিলাকে চি কেন ব্ৰেষ্ট তাখিছাল
অ সিনতে সেইটোত মানে প্ৰটিন থাকে ন?
প্ৰটিন থাকে এইটোৱেই বেছি মচলা চচলা দি কিনে চাগে বনাব নালাগে‌?
অ সেইটোৱে সেইটোৱে তোমাৰ অ বাকী তুমি জিম গৈ আছা
জিম জিম গৈ আছো বাৰু জিমটো এৰিব নোৱাৰি জিমটো এৰিলে মানে অলপ বেয়া কেচটো বেয়া হৈ যায়।
অঁ মানে মইও‌ তোমাৰ জিম গৈ আছিলোঁ ন -
উম
মানে মাজতে মই এৰি দিছিলোঁ তোমাৰ তাৰপিছত অ মানে মই মানে দুখ পাইছিলো জিমতে মানে দম্বল টো ভৰিত পৰি গৈছিলে ন,
অ অ বেছি দুখ
ফ্ৰেকচাৰ হৈ গৈছিল, অ ফেক্সাৰ হৈ গৈছিলে চৌ মোক ডক্টৰে বেড এড্ৰেছ দিছিলে দুমাহ কাৰণে চ' আৰু সেইটো আৰু মানে আৰু তোমাৰ জিম কোন সেইটোয়ে আৰু তাৰপিছত জিমটো এ পিছত মানে মেন্তেলহেল্ডটোক মানে অলপমান মানে জিম কোন ঠাইত নো? ন তোমাৰ মেটেল হেল্থটো ভাল থাকে পুৰা ফ্ৰেছ হৈ থাকে।
অ সেইটো হয় বাৰু
এইটোৱেই আ
কাৰণ তাতে তুমি ৱৰ্কআউট কৰা না ৱৰ্কআউট কৰিলে মানে তোমাৰ ফ্ৰেছ ফ্ৰেছ লাগি থাকে ৱৰ্কআউট কৰি আহি কিনে তুমি ধৰা ঘৰতে গা চা ধুই কিনে বহুত ফ্ৰেছ ফ্ৰেছ ফিল হয়।
অ সেইটোৱে
এনেই মানে ঘৰতে সোমাই সোমাই বহুত মানে কিবা কিবি প্ৰেছ ডি প্ৰেছ একদম
সেইটোৱে মই যে তোমাৰ দু দুইদিন মানে দুমাহ যে তোমাৰ বেড্ৰেছ দিছে মোক চমাইটো ঘৰত যৰতে বহি মানে মনটো ভাল নালাগে মানে পূৰা মানে অলপ ডিপ্ৰেছ ডিপ্ৰেছ লাগে বহুত টেনচন কিবা লাগে।
অহ ভাল হৈছে নাই এতিয়া?
ভাল হৈছে বাৰু আৰু একসপ্তাহমান আছে তাৰপিছত ডক্টৰে কৈছে অঁ তুমি পাৰিবা আৰু খোজকাাঢ়িব দৰিব।
তেওঁ মেডিটেশ্যন কৰিব পাৰিলে হয়
কৈছিলে কৰিব মানে মেৰিচন অলপমান ভাল পাইছোঁ মেণ্টেল হেল্থটো
উম এনেই ফিজিকটোতো তুমি জিম যাবই লাগিব আৰু নহলে ঘৰতে এনেই ৱৰ্কআউট কৰিব পাৰা চাগে ডক্টৰে কৈছে নেকি।
অ ঘৰতে মানে ৱৰ্কআউট কৰিব পাৰি। মানে যেনেকে আপাৰ বডীটো কৰিব পাৰি। মানে লোৱাৰ বডী ভৰিত দুখ পাইছো ন।
উম উম
মানে ভৰিটোৱে ইমান ইউজ কৰিব নোৱাৰো আৰু মেডিটেশচনতো বহিব লাগে ন। তলত চ' বহোতে মানে বহুত কষ্ট হয়। আৰু উঠোতেও কচ তইয়
এৰাম বহুত দুখ পালা মানে।
অ দুখটো বহুত পাইছোঁ।
এনে যিমান মানে অলপ ভালকে চাই চিতি কৰিব লাগে বুইছা।
সেইটোৱে মই মানে তোমাৰ অলপ বেছি ওৱেটটো লৈ লৈছিলোঁ ন। চ' মানে ফটককতে হাত তো পা শ্লিপ হৈ গ'ল আৰু শ্লিপ হৈ পেলাই মোৰ ভৰিতে পৰিলে ভৰিটো পুৰা ভাঙি গ'ল।
অ স পিছে মেডিচেন খাইছা।
অ মেডিচিন খাই আছোঁ বাৰু।
অ ঠিকে আছে পিছে তুমি মানে কোনটোত বেছি মন দিয়া ওপৰটোত নে তলৰটো ধৰা জিমৰ।
জিমৰটো মই ওপৰটোতে মানে এনে তুমি যেনেকে ভাবি লোৱা এনেকে কিবা। কাপোৰ পিন্ধিলে শ্বাৰ্ট টাৰ্ট পিন্ধিলে আপাৰ বডিটো বেছি দেখা পায় ন।
উম
তোমাৰ মানে কাটা যেনেকে কাটা গেঞ্জি পিন্ধা। কাঠা কিবাও পিন্ধা সেইটোয়ে তেতিয়া মানে। অ অলপমান ভাল লাগে এষ্টিটিং ডিচিনা লাগে চ' মই আপাৰটো বেছি ভালকৈ মানে ট্ৰেইন কৰোঁ।
উম উম আৰু মানে ল'ৰাটো চাব পাৰু মই দুটাই চাওঁ। কাৰণ মানে মোৰ লগৰ এজন আছে। কিয়নলি ধৰা। উম টপ টো চাই বটম টো নাচাই এই টপ টো চোৱাৰ কাৰণে ধৰা তাৰ যোনবিলাক হাত চাতবিলাক ডাঙৰ হৈ গৈছে বুকু চুকুবোৰ কিন্তু তাৰ ভৰিকেইটা বহুত। সৰু সৰু হাফ পেন্ট পিন্ধিলে বহুত বেয়া লাগে দেখাত।
অ সেইটো হয় বাৰু দেই ওপৰতো তুমি মেচি ট্ৰেইন কৰিছা আৰু তলৰটো তুমি একেবাৰে ট্ৰেইন নকৰা নোচোৱাই তেতিয়াতো তলৰটো উইক হৈ যাব ন বডি।
সেইটোয়ে তলৰটো সি একো নকৰেই তলৰ কিটা একদম ভৰিকেইটা বহুত ক্ষীণ ক্ষীণ
উম আৰু তুমি সেইটো তুমি মেইন কথা জানা জিম কৰোতে ন তোমাৰ ফিটনেচৰ কাৰণে মেইন। তোমাৰ এক্স চাইজ তেজ তোমাৰ ভৰিৰ তলৰে তুমি তলৰ বস্তুটো তুমি টেইন কৰিলে তুমি বিলিড হাৰ্ড কৰিলে কিন্তু তুমি আমাৰ বডি ষ্ট্ৰেন্থ ল'বা।
উম সেইটো হয় বাৰু।
সেই টোৱে সেইকাৰণে তলত অ মই মানে প্ৰ'টিন। খাইছিলো মানে প্ৰ'টিন টো বহুত আছে মানে আইচলেট প্ৰ'টিনো থাকে আৰু? কিবা এ প্ৰ'টিন থাকে অ উ প্ৰ থাকে ম উ। টিনটো খাইছিলো তোমাৰ?
অ। মই ৱ প্ৰো ৱে প্ৰিনটো ভালানে তোমাৰ? কি উম গাখীৰৰেদি বনাই যে সেইটো কাৰণে?
অ আৰু তোমাৰ ৱৰ্কআউটৰ আগত ক্ৰিটেইনো খাইছিলো মই।
মই ক্ৰেটিন লোৱা নাই বাৰু ক্ৰেটিন মই বেয়া বুলি শুনিছিলো কিডনী বেমাৰ হয় শুনিছিলো?
অ তুমি কিডনী বেমাৰ হব কিন্তু কেনেকে এইটো বাচিব পাৰা জানা তুমি মানে? ক্ৰিমটো খালে অ পানী খাই কিনে তুমি দিনত? তোমাৰ যিমান বডি ৱেইট। তাৰ হিচাপত তুমি পানী খাব লাগিব?
অ অ মোক কৈছে মই মানে? খাম বুলি ভাবিছিলো, মোৰ লগৰ বোৰে ক'লে, যে', ক্ৰেটিন নলবি, ক্ৰটিন খালে বেয়া মানে কিডনটো ডেমেজ কৰি দিয়ে।
নহয়', - নহয়', এনেকুৱা কথা নহয়। তুমি ল'ব পাৰা বাছ তুমি পানী খাব লাগিব দিনটোত বহুত।
আহ ', এনেকুৱাহে মানে? কিমান লৈ খ্ৰী দিনটো।
ক্ৰেটিনটো তোমাৰ', -তোমাৰ', কোম্পানীটোৰ ওপৰত কথা। কোম্পানীটো যোনটোবিলাক ভাল হয়। প্ৰিমিয়াম কোম্পানী হয় ঠিক আছ?, জাষ্টতে। কোম্পানী হয় সিহতৰ তোমাৰ। ওৱান থাউজেণ্ড হ'ব পাৰে নহলে টু থাউজেণ্ডো হয়। কাবাৰ', - কাবাৰ', চেভেন-টো-এইথ। যেনো হয়। ঠিক আছে।
হয় ন।
অ', ক্ৰেটিংটো অলপ দাম আছে মানে সেইটো ক্ৰেটিংটোৱে তোমাৰ বুজ দিয়ে ন। যেনেকে ভাবাত তুমি', এটা এক্সাৰচাইজ তুমি', দচ বাৰ মাৰিব পাৰিছা ন। চক কে। ত', ইেইটো তোমাৰ গাত বুজ দিয়ে, শক্তি দি পেলাই সেইটো তুমি তিনি বা চাৰি বাৰ মাৰিব পাৰিবা।
অ', ঠিকেই আছেচোন মই', লৈ চাম ৰ'বা কেনেকা হয়', একমাহ মান লৈ চাওঁ? যদি কিবা কিডনীটোত এফেক্ট পৰে, সেইটো আকৌ বন্ধ কৰি দিব লাগিব।
অ', বাৰু তুমি ইমান দামীটো নললেও হ'ব। তোমাৰ ছশ আৰু সাতশ টকাৰো পায় ক্ৰেটিং।
উম',
এলকৰৰ-এলকৰ কোম্পানী হয়, সেইটো তুমি সেইটোও ইউজ কৰিব পাৰা। ভালে হয়', মই, সেইটোৱে ইউজ কৰোঁ। নহয়', - নহয়', মই সেইটোৱে ইউজ কৰিছোঁ, আৰু একো মোৰ ইফেক্ট পৰা নাই। মানে পানী খাই থাকো ন', মই, বেছি,
অ', -অ', মই, এনেই-এনেই বাৰু ক্ৰিয়েটিন সৃতিন নলওঁ মোক, ঘৰতে ধৰা তোমাৰ, দিনটোত মই তিনিটা দিম। অ। বয়লেগ। তাৰপা দুটা কল খাও। আৰু এনেকে। বহু যে কেঁচা বুট।
অ কেঁচা বুট।
খাওঁ গাখীৰ খাওঁ এনেকে ধৰা ইয়াতেই প্ৰটিনটো ওলাই যায় আকৌ উইকত ধৰা তিনিবাৰ মই পনীৰটো খাই দিও‌ কেঁচা কেঁচা।
আহ গম পাইছোঁ।
এনেকে ধৰা প্ৰটিনটো ওলাই যায়।
অ মই ক মই কথা এটা কৈছোঁ শুনা তুমি যে সদায় সদায় যে জিম যাবা।
উম।
জিম যাওঁতে তুমি আহোঁতে। থাৰ্টি ৰুপিচৰ। চিকেন ব্ৰেষ্ট লৈ আহ নিবা। বুইছা তাত তোমাৰ ফিফটি গ্ৰাম। প্ৰ'টিন পায়।
চিকেন ব্ৰেচটো ধৰা কেনেকে বনাব। পাৰি কিছুমানে ভাল ভালকে বনাই আকৌ চিকেন মজু সিজাই কিনেও।
নহয় মানে শুনা মেইন কথাটো হয় চিকেন পেষ্টটো আনিবা আমি এতিয়া জিম কৰা মানুহ আমাক ইমান মছলা নালাগে। ঠিক আছে ভাল। তুমি বইল কৰিবা বইল কৰি পেলাই ইমান বেছি মছলা নিদিবা হালদি নিমখ আৰু এটা দুটা গৰম মছলা চিকেন মছলা দি সেইটো। কুক কৰি পেলাই খাই দিবা বেছি মছলা নিদিবা মানে নহ'লে তুমি সদায় সদায় মছলা খালে তোমাৰ হেল্থত হেৰি বেয়া পৰিব ন আচাৰটো
অ কলেষ্ট্ৰলো হৈ যাব পাৰি আকৌ
কলেষ্ট্ৰল হ'ব পাৰে বহুত বেয়া বেয়া বেমাৰ হ'ব বাটাৰ তুমি খাব। বাটাৰ ঘি চব খাব পাৰা মানে তেলটো নাখাবা মানুহে কয় কি। এইটো নাখাবা এইটো নাব তেনেকুৱা নহয় মানে তুমি যেনেকুৱা ৱৰ্ক আউট টো কৰিছা ন। তুমি যেনেকে ৱৰ্ক। কৈছা তুমি খায়য়ো আছা তেতিয়া মানে বডি। টো বেছি জল্দি বনে আৰু জল্দি গ্ৰ' হয়।
অ হয় বাৰু মেইন কেচটো কেলৰিজোৱে নেলৰিজটো বাৰ্ণ কৰিব পাৰিলেতটো ভালেই। আকৌ মৰ্ণিং মৰ্ণিং মই খোজঢ়ো। কাঢ়িব যাওঁ। মান মানে মই যে মাজে দৌৰো আকৌ
অ আৰু তুমি মানুহটো অলপ মানে পাতল ন চত, তুমি যে তেলটো যে এনে মানে খোৱা তুমি? বুজিছা? মানে মই অলপ ল'ৰাটো মানে অলপ মই অলপ আছে ন পেটটো বেছি মোৰ।
উম
চ' মানে মই তেলটো মানে অলপ কম খাব লাগে।
অ অ কাৰণ মোৰ ফেৰ ফেটছ নাই না ফেটচ লাগে।
অ সেইটোৱে তোমাৰ ফেটছ আহিব তেলটো খালে আৰু তেছত তেলত বহুত ফেটছ থাকে ন
মোৰ ইমান ফেটছ নাই বাৰু মোৰ মাচলছে আছে মানে ফেটছবোৰ মোৰ আগৰ পৰাই নাই। মোক সৰুৰ পৰাই মানে ধৰা ফেটছটো কমেই।
একো নাই বাৰু, তুমি এতিয়া জিম কৰিবা ন তুমি ছিক্স মান্থ জিম কৰা তুমি আৰাম ছে ভালকে খোৱাাত ঠিক আছে ডেইলি ডাইট লোৱা, ভালকে ডাইট লোৱা। তোমাৰ আৰামছে বডি ভালকে বনাবা আৰু শুনা মেইন কথাটো এইটো, তোমাৰ জিম কৰা ৰ্থাটি পাৰচেন হয় তোমাৰ একচেচাইজৰ ওপৰত। ওপৰত বডি বনাবলে আৰু ছেভেণ্টি পাৰ্চেণ্ট তোমাৰ দাইদ ওপত হয়।
অ দাইটটো ভাল কৰিব লাগিব আৰু ডাইটটো ভাল কৰিলে ধৰা তোমাৰ মেইনক ডটটোৱে কব গ'লে দইটোৱে মানে ধৰা মেইনটেইন কৰি ৰাখে বডিটো। কাৰণ সেইকাৰণে আমি কষ্ট। ত কৰিছো না বহুত জিমত গৈ কিনে-
সেইটো সেইটোৱে
এতিয়া জিমত যোৱা মানে আৰু কষ্ট কৰাই হ'ল। হল ধৰা
সেইটোয়ে এতিয়াতো মোৰো ভাল হৈছে ন! ভৰিটো এতিয়া একেলগে জিম যাব পাৰিম আৰু দুটাই মিলি।
অ পাৰি তুমি কোনটো জিমত যোৱা কৈ দিবা, কিমান লৈ মান্থেলি?
মান্থেলি মই মই আগতে যোনটো জিমত গৈছিলোঁ তাত মানে এডমিচন বিও ওৱান হান্দেট, ওৱান থাউজেণ্ড ঠিক আছে। তাৰপিছত মাহে -মাহে মানে এইট হাণ্ড্ৰেড দি থাকিলে হ'ল আৰু
মোৰ সেনেকে ক'ব গ'লে
অ তোমাৰো তেনেকুৱাও হ'ব, কিন্তু মানে চবৰ কাৰণে তেনেকুৱা মোৰ মানে লগৰ হয় ন, লগৰৰ বাপেকৰ হয়।
উম
চ' মোৰ পৰা এডমিশন ফিছ, টো নাই লোৱা। বাছ তোমাৰ আৰু মনন্থেলি তেওঁ মোৰ পৰা ছিক্স হাণ্ড্ৰেড এটা লৈ আছে আৰু
মোকো চিনাকি কৰাই দিবা, মোকো যদি কমত হয় মোৰো লাভ হ'ব। যিটো বস্তু, যিটো পইচা বাচি যায় আমি ভালকে খোৱা বোৱা দুটাই কৰি দিম কি কোৱা? অ এটা কিয় দুটা লৈ ল'ম, তাতে কাৰণ পইচাটোতো বাচি যাব ন বহুত।
সেইটোৱে, অ সেইটোৱে, সেইটোৱে
কেৰ্টিনে লম দুটাই খাম এটা, এটা লাগিলে দিমে এক্সট্ৰা খাই দিম। আমাৰ প্ৰটিন এক্সট্ৰা বাঢ়ি যাব, আৰু আজিকালি প্ৰটিনবাৰ বুলিও ওলাইছে নহয় প্ৰটিনবাৰবোৰ
অ প্ৰ'টিনবাৰ আমাৰ তোমাৰ যে জিমটোতে প্ৰ'টিন বাৰ পাই, চ' আমি তাৰপৰাই প্ৰ'টিন বাৰ সদাই পাওঁ খাব পাৰো মানে কিনি পেলাই।
অ তাতে কিনিব পাৰি ন, অ প্ৰ'টিন বাৰ বোৰত কিমান ফিফটিন গ্ৰাম প্ৰ'টিন দিয়ে নেকি ন?
অ ফিফটিন টু টুৱেণ্টি গ্ৰাম প্ৰটিন দিয়ে, এটা তোমাৰ ছিক্সটি টু চেভেনটি ৰুপিচ লয়।
অ ঠিকে আছে চোন, সেইটো লৈ থাকিলেতো তোমাৰ প্ৰটিনৰ চিন্তাই নাথাকে। কে
অ সেইটোৱেতো
সেইটোৱে বাৰু ঠিকে আছে দিয়া, মই তোমাক জনাম অকে উম উম তোমাৰ ভৰি ভাল পালে কবা।
অ হ'ব দিয়া ঠিক আছে।
অকে।